হেল্ল'।
অঁ ভাইটি এই তোমাৰ নাম কি জানে কিবা হয় নেকি ৰাহুল হয় নেকি?
অঁ হয়।
অ মানে তোমাৰ এটা মানে কথা ক'ব লগা আছিল সেইকাৰনে ফোন কৰিলোঁ মই।
কি বা কথা আছিলে ক'ৰ পৰা কৈছে আপুনি?
এ মই এইটো এইটো কিবা বাকাইজাৰীৰ পৰা কৈছো মই।
অ অ কোৱা কোৱা।
মানে আজিতো এটা আমাৰ সৰুকে প্ৰগ্ৰেম আছিল হা তাৰমানে- এইটো হাতে মানে কিবা কয় কৰ্মশালা বুলি ক'ব পাৰা দে এ এটা। তে এইটো মিটিঙত তুমি আহিব পাৰিবা নেকি? মানে তোমাৰ লিষ্টো মানে
টা বজাত বা আছে।
মানে আমাৰ আছে চাৰিটা মানত মানুহ আহিব তুমি চাৰে চাৰিটাত আহিলেও হ'ব।
আচ্ছা ফ্ৰী থাকিলে যাব পাৰিম।
নাই তোমাৰ নামটো মানে মই লিষ্ট কৰি থৈ দিছো তুমি আহিবা বুলি। তুমি অলপ-
নাম্বাৰটো ম মোৰ নাম্বাৰটো ক'ত পালে আপুনি?
মই মোৰ ইয়াতে আছে নহয়।
মানে অ গ্ৰুপ অ গ্ৰুপৰ পৰা গ্ৰুপৰ পৰা লৈছে চাগে।
অ হয় হয় হয় এইটো ঠিকে ধৰিছা। ইয়াৰ পৰা লৈ মই তাতে তোমাৰ নাম আৰু তোমাৰ নাম্বাৰটো এড কৰি দিছো হা।
অ অ এনেই গ্ৰুপৰ লোৱাৰ আগতে পাৰ্মিচন ল'ব লাগে ন‍।
নে তোমাক মই চিনি পাওঁ তোমাক গম পাওঁ তোমাক মই ভালকে ভালদৰে জানো না।
আৰু মই তোমাকতো ভালকে চিনি নাপাওঁ না এনেই তোমাক এবাৰ দুবাৰহে দেখছো সেনেকেতো আমি কথা- কথা পতা হোৱা নাই ন।
নহয় নহয় তুমি মোক চিনি পোৱা নাই নেকি? তুমি গে চিনি পোৱা। মই তোমাৰ লগতে থাকো তোমাৰ লগত যে কালি মই- ফুৰিব গিলো সি সেই সেইজনে হয় মই।
অ আচ্ছা আচ্ছা অ খিনমিন কে ল'ৰাটো ন কলাকে যে।
অঁ তুমি বেলেগ ভাবিছিলা নেকি?
অঁ হয় হয় ঠিকে ঠিক আচ্ছা কোৱা কোৱা মই আৰু বেলেগ বুলি ভাবিছিলোঁ।
হয়তো মই গম পাইছো বা তুমি মোক চিনি পোৱা নাই।
অ অ অ অ অ ঠিকে আছে কোৱা মানে দিয়কচোন বাই এইটো বগাকে যি ল'ৰাটো তাক তাক ভালকে চিনি পাওঁ।
অ হয় নেকি মানে মোকো মোকো চিনি পাই সি সেইকাৰণে তাৰ ক্ষেত্ৰত আ দেখি মই বা তাৰ খাতিৰতে তোমাৰ নামটো বা এড্ৰেছ এই খিনি লৈ তোমাক দুকেইদিনমানত ফোন কৰিলো সেইকাৰণে।
অঁ ঠিকে আছে। মানে এইটো কি কম্পালচাৰী নেকি যাব লাগিব যে? এনে গ্ৰুপত দেখিছো মই মানে কিবা বোলে, মানে নতুনকৈ কমিটি গঠন কৰিব।
হয় হয়, সেইটোয়ে তাৰছত আৰু যদি তুমি পাৰা তোমাক বা লাল চাহ, লাল চাহ নহয় দিয়া। যে গাখীৰ চাহ, বা খাবৰ নোৱাৰা কাৰণে জহাৰ কৰিছে নকি চিঙগিৰা এটাই কৰি
অ' হয় নেকি, চিগিৰাতো মই নেখা অৱশ্যেই গেষ্ট্ৰিক মানে, মই গেষ্ট্ৰিকৰ কাৰনে নেখাও।
আচ্ছা, ত' তুমি গাখীৰ চাহটো খাবা?
গাখীৰ চাহতো খালে চোন পেটটো বেয়া লাগি থাকে। মই হেৰি খাওঁ হয়, এই মই আবে টাইমত হেৰি খাওঁ, ফুল কফি তোহে খাওঁ।
হয় নিকি, আচ্ছা দিয়াচোন হব তোমাৰ কাৰণে মই এটা স্পেচিয়েলি এ ইটো অৰ্ডাৰ দিব দিম, মানে তুমি আহি
নাই নাই নাই নাই নাই, ইমান হেৰি কৰিব নালাগে দে।
হয় নিকি? আচ্ছা, অহ গাখীৰ চাহ লগত এটা পাৰিলে তোমাৰ এতিয়া
লাল-লাল চাহ, লাল চাহ এনে ভালে আদা-আদা দি পেলাই
অ', লগত কি বিস্কুত খাব লাগে, খাব খাবা তুমি
লাল চাহটো এনেই সুদা খাই পেলাই ভাল লাগে। লাল চাহ লগত টকতা বিস্কুত খাই ভাল লাগে। টকতা বিস্কুত যে আছে লাল চাহ লগত
টকতা বিস্কুত মানে আমি কি মানে এই নে ইমান দিলে মানে নুহব না, আমি হাভা বিস্কুত আনিম খাব না?
এ ভাল নালাগে, সিটো আমি আমি মেকুৰীক দিওঁ সিটো।
নহয় নহয় গম পাও মিকুৰীকে দিয়া, কিন্তু মানে বহুত মিতি বহুত মানুহ হ'ব না সেইকাৰণে অলপ কম বাজেটত অলপ, চলি যাব পাৰি।
অ' আচ্ছা, তুমি পইচা কম পৰিলে মোক ক'ব পাৰা ন।
নাই নাই দিব নালাগে, ত
এনে, আৰু এনেটো নৰ্মেলি মি মি নৰ্মেলি এনে মিটিং পাৰে কিবা দেই। কেক থাকে, তাৰপিছত ডিমা বইল থাকে তাত, তাৰপিছত চিঙিৰা থাকে
নে দিবা পাৰা যায়, কিন্ত ইতিয়া মিকিৰি এ যে অলপ বিছি টাইম কৰি মি ন আধা ঘন্টা বুলি অকমান আহিকেনে ইয়াতে লাল চাহতে আমি, ফিনিচ কৰিবা নিকি।
ভাইটি তুমি কোন চেম পালা এইবাৰ?
মই এইবাৰ কিবা চিকচ ছেমত।
ন অৰিজিনেলি কোৱা তুমি মানে ভালকে সুধিছো।
অৰিজিনেলি হৈছে নেকি? মই কি ভাবিছোঁ হয় নেকি? মানে এইবাৰ মই ফাইনেল দিছো আৰু কি পিঠা আছে মোৰ।
এইবাৰ মানে ফৰ্থ চেমত হ'ব। অ মানে আমাৰ সোমবাৰে কলেজত কিবা প্ৰগ্ৰাম পাতি
অ এইটো প্ৰগ্ৰেমটো মানে মই গম পোৱা নে মই তাতে এতে ন হোৱা নাই মানে। পইচাও দিয়া নাই মানে আগতে মই নাযাওঁ আৰু কি।
উ তুমি নেযোৱা নেকি কলেজত?
পইচা দিয়া হোৱা নাছিল। যে আমাৰ এটা গ্ৰুপত আমি এটা গ্ৰুপত আছো। মানে লকেল যিটো আমি গ্ৰুপত মেছেজ দিছো আৰু কি যে মই ন যাওঁ নাযাও বুলি মানে পইচাও দিয়া নাছিলো আগতে ৱাৰ্কৰ হোৱাটো।
অ হয় নেক
অ যেতিয়া প্ৰগ্ৰাম পাতিছে
যাম বাৰু। মই যাম বুলি ভাবিছো, লগৰ কেইটা কল কৰিছিলে।
অ পিছত তুমি যাবা তেনেহলে।
উম লাষ্ট দে হ'ব না কলেজৰ।
হয়, হয়। তোমাল যাব মানে মই যাব নোৱাৰিম মানে যেতিয়া প্ৰ তিতিয়াটো পইচা খুজিছিল সিহঁতে কলেজৰ পৰা।
আ।
তে মই আৰু প্ৰব্লেম আছে নেকি কাৰণে পইচা দিয়া নাই। কি এতিয়া নাযাওঁ আৰু কি। হয়তো বেয়া দেখাব যাব ন? পইচা চইচা নেদা কৰি যে যদি একবাৰ খাব যাওঁ।
আহ অ ঠিকে আছে তোমাৰ কথাটো।
কলেজত যাই থাকিল তোমাৰ লাষ্ট দে হ'ব তে তুমি যোৱা।
তোমাৰ এনে ৰিজাল্ট বিলাক কেতিয়া দিব ফাইনেল ৰিজাল্ট?
এইটো আগষ্টৰ আগে কে দিয়ে নেকি? আগষ্ট মাহৰ আগতে বা আগষ্ট মাহতে দিব চাগে। হয় কিবা ফাৰ্ষ্ট চেমেৰ ফাৰ্ষ্ট চেমৰ আছিল মোৰ বেক।
অ আচ্ছা, বেকটো বেকতোটো লগাব লাগে। বেক লগালে ভাল লাগে ধৰা বি এত পঢ়ি
হয়-হয়, সেটো হয় ঠিক কথা কৈছে। বেক লগাবই লাগে। বেক নলগালে কলেজ পোৱা ইণ্টাৰেষ্টটো পোৱাই নাযায়।
নাই-নাই, পোৱা নাযায় আৰু পইচাটো অলপ বেছিকে পৰি যায় সেইকাৰণে ভাল লাগে।
অ মই ভাবো কিছুমানে যে বেক নালাগে, এনেকে একজামত পাছ কৰি যায় হা।
অ।
সিহঁতেতো কলেজ পঢ়ো ইন্টাৰেষ্ট পোৱাই নাযায়। সিহঁতেটো কোন কি নাই
নাই- নাই - নাই - নাই -। যিবিলাক মানে ৰেগুলাৰ কলেজ যায় তেওঁলোকৰে বেক লাগি যায় বেছিকে।
হয় নেকি?
উম। মই শুনা মত অ শুনামতে। আমি ৰেগুলাৰ কলেজ নাযাওঁ ন।
বেগ নালগে আৰু একজাম দিব নালাগে। তুমি কলেজ গৈছা বৰ্তমান তুমি ডিগ্ৰী ফুৰি আছা হয় নে নহয়?
অ।
এ সেই হিচাপে তোমাৰ এটা নহ'লে দুটা তোমাৰ বেতটো খাটাং লাগিব। কিন্তু কমাৰ্চ
অ-অ-অ-অ-অ, হয়-হয়। ঠিকেই কৈছে। মানে এনে এনেতো বি এ পঢ়ি থাকিলে কিস্তি মাৰিব যাব লা
হেইটো হয়। ছয়মাহৰ মূৰে মূৰে একবাৰকে মাৰিব লাগে। আৰু যেতিয়া তোমাৰ যদি বেক থাকে ত হয়।
ছবমাহৰ মূৰে মূৰে নহয় অৱশ্যে কিবা ছমাহৰ পিছতে কিস্তিটো হব
হয় সেইটো হয় তুমি কিমান কে দিব পাৰা যদি এতিয়া পোন্ধৰশ থাকে কেতিয়াবা সোতৰশ হয়
অ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে দিয়ে দিয়ে ন মাৰি
হয় হয় হয় হয় তোমাৰ কিমান তোমাৰ কিবা ডিপেড কৰে কিছুমানৰ বেছি থাকে কিছুমানত অলপ কম থাকে
উম উম উম চাবজেক্ট লৈ চাবজেক্ট লৈ পেলাই কম বেছি থাকে
তোমাৰ চাবজেক্ট দ্বিপেন তোমাৰ ওপৰত কেনে মানে হ'ব আৰু কি কৃষ্টিটো আৰু কি ভালে ভাল যাৱাতে কিছুমান মই হিষ্ট্ৰিত
হিষ্ট্ৰ্ৰী লৈছা নেকি তুমি
হয় হয় হিষ্ট্ৰি মই নাই ইংলিছ তো মই বেয়া পাও মানে ইংলিছ তো মোৰ একদম বেয়া আৰু মই ইংলিছটো দেখিবই নোৱাৰো মানে। মোৰ ভাব কি আছে জানা মানে যেতিয়া আমি এতিয়া অসমত থাকো অসমীয়া আমি অসমত বাস কৰো হয় নে নহয় আমি ফৰেচৰ মানে ফৰেনৰ কিবা কথ কিয় জানিব লাগে ইংলিছ নালাগে নহয় আম ইমান ইম্পৰ্টেণ্ নহয়।
নহয় আমিতো ইংলিছতটো সৰুৰ পৰাই জানো ন হলো মানে ইংলিছ
নাই নাই জানিব লাগে এইটো শুনিছো তথাপি আমি অসমৰ বাপ হিচাপে আমি অসমীয় কব লাগে মানে আমি সেই খিনি মই শিকি লৈছোঁ আৰু কি ইংলিছটো মই লোৱাই নাই সেইখিনি
এই হিষ্টটো তোমাৰ বহুত পুৰণা কথা জানিব লাগে সেই পূৰ্বপুৰুষৰ জ কথা আমি
হয় হয় কোনে কেতিয়া মৰিছে কোনে কেতিয়া জন্ম হৈছে বা
অ অ যুদ্ধ এই যুদ্ধ বিদ্ৰোহৰ বহুত চন মনত ৰাখিব লাগিব।
হয় এইটো হয় চন কেইটা। সেইটো এনেকুৱাই মানে
বনা নাই তুমি
অ মই কমপ্লিট কৰিম। তুমি টো কমপ্লিট কৰিলা।
পাব্লিকটো হৈছে তথাপিও মানে আছে আৰু কিবা কিবি পাচ পিছ মিলাই।
অ মানে থাকিলেতো তোমাৰ উঠাব পাৰিবা তুমি। অ আঠা থাকিলেও লেঠা তোমাৰ যদি আঠা লাগি থাকে তেতিয়া তোমাৰ লেঠাটো থাকিবই ন তাৰ লগত।
অ অ আঠা থাকিলে লেঠা থাকে, লাহে লাহে এৰাম ৰ বৰ্তমান ধৰা কঁঠালৰ চিজন আঠা লাগি থাকেইয়ে।
অ হয় দে হয় তুমি কঠাল খাই ভাল পোৱা নহলে সেইকাৰণে কঠাল খুৱাটো তোমাৰ আঠাটো লাগি গৈছে নেকি? অ হয় নেকি অ সেইটো তোমাৰ মেইন কাৰণটো হৈছে। তুমি গুটি খাব ভাল পোৱা তে গুটিটো ওলাবৰ কাৰণে তোমাৰ আঠা লাগিবই তোমাৰ হাতত।
লাগিব লাগিব এ মানে কঠালৰ যিটো কঢ়া সেইটো খালে মানে মোৰ জুট তিতা তিতা বেছিকে খাই দিওঁ আৰু চাৰি পাঁচটা খোৱাৰ পিছত আৰু ওলাই নিজে ওলাই আহে মোৰ।
অ হয় হয় এইটো গুটিটো ভাল ন। আলু হেন লাগে খাই না বইল হ'লে।
খাওঁ বা পুৰি পেলাই খাওঁ, খোলাত দি পেলাই খাওঁ।
উম
আমাৰ ইয়াত যে আৰু কিনি খাব লাগে।
মই পুৰি খাওঁ মানে পুৰি খাই ভাল লাগে খাইছো আৰু দে।
কঁঠাল গুটি কিনি খাব লাগে পঞ্চাশ টকা কিলো।
হয় নেকি, এ আমাৰ মানে আমাৰ গছ আছে। আছে গছতে আছে ভাল আমাৰ ইমান খিনিব নালাগে আমাৰ ইয়াতে।
গাঁৱটো পোৱা যাবই ন গাঁৱত পোৱা যাবই আমাৰ টাউনত দাম ন।
অঁ হয় নেকি?
উম!
এক কিলো পঞ্চাশ টকা বহুত হয় ন।
অঁ অঁ আমি চব বস্তুৱে কিনি খাব লাগে।
এ তোমালোকৰ এই টাউনতে কিবা কি কোৱা পাত বুলি কোৱা তুমি পদুনা পাত নিশ্চয় মানিমুনি। কি বিলাক বা নৰসিংহ মানে সেইগিলাক বিক্ৰী কৰে ন।
চব চব বিক্ৰী কৰে পানীতো আমি কিনি খাব লাগে পানী খোৱা পানী।
হয় নেকি?
উম! দাম পইচাও বহুত যায় পাঁচশ টকা লৈ গ'লে তে। একো নহয় তোমাৰ বজাৰ কৰিব কাৰণে।
হয় মই সেইদিন দেখিছিলো কিবা সটো পাট আমি চাটনি খাও হয় সিটো পাট ম বিক্ৰী হয় আমাৰ গাঁৱত এভলেব থাকে এভলেব।
উম উম অঁ আৰু এটায় কি পাৰ। আছিলে এইটো কি ক প মানে মাহ কিবা পাত ধুনিয় বুলি কয় অ পাত ধনীয়া অ। এইটো মানে কেক আ দি পেলাই চাটনি বনাই খালে বহুত ভাল লাগে।
হয় হয়।
অঁ অঁ টাউনত কেকোৰাটো কিনি খা। তো পোৱাই নাযায় বৰ্তমান পোৱা যায় অলপ।
নাই আমাৰ সফালে ভাল কেনেহ'লে আমাৰ সেইফে গাঁৱ মানে বজাৰত যাব নালাগে আমাৰ নিজৰ বাৰটো। মান ধুনীয়া বা ন বহুত ধৰণৰ পাত পোৱা যায় আৰুটো।
অঁ আচ্ছা আচ্ছা তোমালোকো তোমালোকতো পাচলি কিনি খাব নালাগে ন।
নাই নাই আমাৰ পাচলি কিনি খাব নালাগে।
উম উম আৰু চৰকাৰেতো দালি নিমখটো দিয়ে ন বৰ্তমান নিদিয়ে। আগতেটো দিছিল অ নে তোমালোকে চৰকাৰী নেপা নেকি। কি বস্তু।
নাই নেপাওঁ আমি চৰকাৰী সেই কাৰণে সুবিধা পোৱা নাই আমি। আমাৰ এই কিবা এ পি এল বুলি নিদিয়ে আৰু
অঁ তোমালোকে এতিয়া ৰ।
এতিয়া আমাৰ।
চৰকাৰী চাকৰি চাকৰিলে ক'ত দিব তে তোমালোকৰ চাকৰি আছে চাগে। দেউতাৰ অঁ সেইকাৰণে কত দিব। অত তত দেউতাৰো আছে তোমাৰো আছে।
হয় মই এতিয়া সৰু সুৰা পাৰ্ট টাইম কৰি আছো।
িনি
মানে চাকৰিয়ে ক'ব গলে মানে চাকৰিৰ নিচিনাই হয় একি এনেকুৱা
অঁ আচ্ছা মানে দৰমহা কিমান।
দৰমহাটো মোৰ মাহত কিবা মানে এইটো যেতিয়া পাত টাইম বুলি ক'ব চাকৰি হিচাপে। মানে টিউশন কৰা হয় কেতিয়াবা মানে টিউচনৰ পইচা পইচা মই কিছুমান।